হেল্ল'?
হেল্ল'?
হয়, শুনিছেনে আপুনি?
হয় শুনিছোঁ। আপুনি?
হয়। হয় হয় ময়ো শুন-শুনিছোঁ।
অ' কি কৰি আছে?
মই এনেই আছোঁ বাৰু। আপুনি কি কৰি আছে?
অ' ময়ো এনেই আছোঁ।
হয় হয়। পিছত ভালনে খবৰ?
হয় ভাল। আপোনাৰ?
মোৰো ভালে দিয়ক।
অ' ঠিক আছে। বাকি কিহৰ বিষয়ে আমি কথা পাতিম আজি?
আজি আমি প্ৰদূষণৰ ওপৰত কথা পাতিব পাৰোঁ।
হয় হয়।
হয়, যিহেতু বিষয়টো বহুত চৰ্চিত হয়। সেইটোৰ ওপৰত হয়।
আৰু বহুত দৰকাৰো আছে ন' আমাৰ।
হয় হয় হয়।
হয়।
হয়। কি ভাবে আপুনি মানে যিহেতু এতিয়া উম, বায়ু প্ৰদূষনটোৱে বিশেষকে দেখা যায়। উ, বাপ, হয় এইটো কি ভাবে এইটোৰ বিষয়ত আপুনি ওপৰত?
কি ভাবোঁ মানে আমি আ আমি অলপ হেৰি থকা উচিত, কেয়াৰফুল হ'ব লাগে আৰু। যিহেতু আমি আজিকালি বহুত বেছি প্লাষ্টিক ব্যৱহাৰ কৰা কৰিছোঁ। কৰিব লৈছো ত' মই ভাবোঁ আমি অলপ প্লাছ টিক ব্যৱহাৰ কৰাতো অলপ কমাই দিব লাগে। কাৰণ প্লাষ্টিকটো আমি উ, আমাৰ মানে পৃথিৱীৰ লগত মিহলি নাযায় ন' আমি সেইটো বস্তু মানে সেইটো বস্তু বহুত যুগ যুগ ৰৈ যায়। এটা প্লাষ্টিক তো আমি মানে হে হেৰি কাৰণে মই ভাবোঁ প্লাষ্টিকটোৰ অলপ কম ব্যবহাৰ কৰিব লাগে কাৰণ প্লাষ্টিক টো জ্বলাই দিলেও আমাৰ বায়ু প্ৰদূষণ হয়। দেখিছোঁ তাৰ উপৰিও আমাৰ উম, প্ৰদূষণ হোৱাৰ আৰু বহু কাৰণ আছে যেনেকে আমাৰ নতুন নতুন ইণ্ডাষ্ট্ৰি খুলি আছে বা পুৰণিও আছে কিন্তু এই এতিয়া ইণ্ডাষ্ট্ৰিটো খোলো অলপ বেছিয়ে হৈ গৈছে ত' ইণ্ডাছ ট্ৰিত বহুত এ, তেনেকুৱা ভেজালি হেৰি থাকে উ, পদাৰ্থ থাকে যোনবোৰে মানে আ আমাৰ এ, পৃথিৱীখনক হেৰি কৰি ক্ষতি কৰি আছে ন'।
হয় হয় হয়। বা এনেকুৱাও দেখিব পোৱা যায় যে আমি বহুত জাবৰ যোঁথনিবোৰ পানীত মানে নদীৰ কাষতে পেলাই দিওঁ। আৰু সেইটো পানীত মিহলি যায়। হয়। হয় হয় হয়। পানীত মিহলি যোৱাৰ পৰিণতিত পানীটো প্ৰদুৰ্ষিত হৈ যায়।
হয় হয় সেইটোৱে। ত' আমি মানে মই আমাৰ মানে প্ৰথমটো আমি মানে কৰিব পাৰাৰকে আ, মই ভাবোঁ আমি মানে প্লাষ্টিক ব্যৱহাৰ কৰা অলপ কমাই দিব লাগে। তেতিয়াহে চাগে আমাৰ আমাৰ তেতিয়াহে চাগে আমাৰ মানে পানী বা আমাৰ মাটি চবখিনিৰ বস্তু মানে মানে আমাৰ ভালে থাকিব আৰু।
হয় হয়। বা অলপতে আমি এইটো দেখি মানে শুনিবলৈ আহি চৰ্চিত হৈছিলে যে যিটো এই ইথেনলৰ পেট্ৰলৰ লগত ইথেনলটো মিলাই দি যি কোম্পানীটো হৈ আছে। বৰ্ণিহাটত, তাৰ পৰিণতিত মানে কাষৰ মানুহবোৰৰ ঘৰ চৰ তেনেকে বা পাত বোৰে ক'লা পৰি আছিলে। সেইটো দেখিব পাইছিলো, সেইটো বিষয়তে আপুনি কিবা ভাব কবনে?
হয়, মই সেইটোৱে ক'ব বিচাৰো যে আমাৰ যদিও মানে ইথানল প্ৰডিউচ কৰো মানে ইথানলদি যোনটো আমাৰ ব চ'ল বনাই আছে। সেইটো মই শুনিছো বহুত কম মূল্য়তে পাব। সক্ষম হ'ম আমি, আহ আমাৰ মানে পেট্ৰলৰ নিচিনা হেৰি নহব আৰু দামতটো পেট্ৰলৰ নিচিনা নহ'ব। কম পইচাতে পাম। কিন্তু সেইটোৰ আমাৰ বহুত বেছি মানে হেৰি আছে। মানে, বেয়া ক্ষতি আছে। ক্ষতিকাৰক হয় আৰু বহুত বেয়া চাইড আছে, যেনেকে ধানলটো বনোৱা টাইমত বহুত ফেক্টৰীত হেৰি কৰিব লাগে বহুত কিবা কিবি পদাৰ্থ ব্যৱহাৰ কৰিব লাগে, আৰু তাৰো ফলত তাৰ ফলত বহুত বেয়া হেৰিও ওলাই আমাৰ পদাৰ্থ ওলাই ইণ্ডাষ্ট্ৰিৰ পৰা। ওলাই কেনে আমাৰ পৃথিৱীখনৰ, হক বহুত ক্ষতি কৰে যেনেকে আমাৰ আ গছ বোৰ আজিকালি বাহিৰ নবৰা হৈছে মানে গৰ নিচিনা, ফল দিব উ নিদিব নিদিয়ে আৰু মানে বন্ধ কৰি দিছে, আগৰ নিচিনা ফল দিবলৈ বা পানী খিনিও প্ৰদূষিত হৈছে যাৰ ফলত বহুত মাছ মৰি গৈছে।
হয় হয় আৰু এইটো বিষয়ে উম, হয়।
হয় কওক।
হয় আৰু দেখিব পোৱা গৈছে যে আগত যিহেতু পক্ষী চৰাইবোৰ বহুত ধৰণৰ আছিলে। বাট এই পলিউশনৰ টো মানে প্ৰদূষণ যিটো ধোৱা ওলাই, সেইটো বাবে মানে বহুত পক্ষী তেনেকে মৃত্যুও হৈছে।
হয় হয়, বহুত বেছি মানে চৰাই চৰিকাৰ মৃত্যু হৈছে এই প্ৰদূষণৰ কাৰণে কাৰণ সিহঁতে আহ মানে প্ৰদূষণে আমাৰ অকল মানে আমাকে নহয় চব হেৰিকে জন্তু অ' কেই মানে হেৰি কৰি আছে ক্ষতি কৰি আছে, যেনেকে আমাৰ পক্ষী পক্ষীবোৰেও মানে খা পোৱা সিহঁতৰ হওঁ খোৱাত বহুত কষ্ট পায়। সেইটো কাৰণেও মানে সিহঁতৰ বহুত মানে বিলুপ্ত হৈছে মানে
হয় হয়।
হৈ গৈ এক্সট হৈ গৈ আছে ন, ত' সিহঁতকো বহুত ক্ষতি কৰে, আমাকো কৰে, তো মই ভাবো আমাৰ মানে, উম। আমি মানে যিমান খিনি মানে আমি ডেভলপমেন্ৰ কাৰণে কাম কৰি আছো। সেইখিনিৰ লগতে আমি মানে আমাৰ পৰিৱেশৰ কথাও ভবাতো উচিত।
হয়, হয়। বা মানে আমি ইণ্ডাষ্ট্ৰি বনাই থাকিলে, লগতে, যদি গাছ পালিবোৰ মানে গছ পালিবোৰো ৰুই থাকো। তেনেকে তে তেনেহলে, সিমা এটা খুতি নকৰিলে হয় বাট গছ মানে ইণ্ডাষ্ট্ৰিৰ লগত গছ পুলি লগোৱাটো কম হৈছে হয় নে নাই?
হয় হয়, উদ্যোগিক প্ৰদূৰণ যোনটো আছে সেইটোয়ে মানে আমাক বহুত ক্ষেত্ৰত মানে হেৰি কৰি আছে, প্ৰব্লেম কৰি আছে আমাৰ কাৰণে। তেনেকে কল কাৰখানা বোৰ আছে, ন তাতে বহুত বেছি হেৰি হয়। মানে কিবা কিবি মানে এনেকে বনাই কেনে সিহঁতৰ মানে যোনটো হেৰি আহিছে মানে বেয়া যোনতটো কেমিকেলচ বোৰ ওলাই পদাৰ্থ বোৰ ওলাই সেইবোৰে মানে আমাক বহুত বেছি ক্ষতি কৰি আছে আৰু।
হয়, হয়, হয়।
হয় বিহত তাৰ পৰা মানে বহুত বিষাক্ত ৰাসায়নিক পদাৰ্থ ওলাই ন সেইবোৰে মানে। আমাৰ বহু পক্ষী, পৰুৱা চবকে মানে বহুত ক্ষতি কৰি আছে। আৰু উম। মই ভাবো মানে যদিও মানে আমাক ডেভলপমেণ্ট লাগ ইণ্ডাষ্ট্ৰি লাগিব। কিন্তু আমি মানে তাৰ লগতে আমাৰ পৰিৱেশৰ কথাও আমি ভাবিব লাগিব।
হয়, হয় আৰু এইটো হয় আৰু। এইটোও দেখিব পোৱা যায় যে মানে প্ৰদূষণৰ কাৰণে আমাৰ যিটো স্কিন টোতো বহুত ক্ষতি কৰে।
হয়, হয়, স্কিম বুলি নহয় আমাৰ মানে এ, গোটেই বস্তু ক্ষতি কৰে আমাৰ মানে দেহৰ যোনবোৰ দেহৰ অংগ বোৰৰ কাৰণেও বেয়া বিশেষকে আমাৰ যোনটো লাংচ আছে। লাংচৰ কাৰণে বহুতে বেছি বেয়া আমাৰ মই দেখিব পোৱা গৈছো আৰু এইবোৰ প্ৰদূশনৰৰ কাৰণে আমাৰ মই দেখিছো উম, বহুত ৰোগো হয়। কেঞ্চাৰ ৰোগ আৰু লাংচৰ যোনটো যোনোৰ ৰোগ এজমা তাৰ পিছত আৰু তেনেকুৱা কিবা, কিবি আছে সেইবোৰো হোৱা দেখি দেখিছো মই বহুত বেছি আৰু। সেইটো সেইবোৰৰ কাৰণেও হেৰি হৈছে আৰু মই দেখিছো। আমাৰ মানে উ, কৃষি ভিত্তিক যোনটো প্ৰদূৰ্ষন আছে। সেইটো এটা বহুত মানে ডাঙৰ প্ৰব্লেম দেখা দিছে। এতিয়াৰ কাৰণে আমি মানে কি হৈছে বহুত বেছি হেৰি কৰোঁ আমি মানে ভাল এ ভাল খাব খোজো ভাল শাক, পাচলি খাবো খোজো কিন্তু সেইবোৰ বস্তু সেই শাক, পাচলিবোৰো আজিকালি মানে ভেজালি হৈ পৰিছে।
হয়, হয় বা তেনেকুৱা দেখি দেখিব পোৱা যায় যে মানে আগৰ দিনত যেনেকৈ শাক, পাচলি এসপ্তাহমান ভালেই থাকিছিলে বাট আজি দুই, তিনিদিনো নাথাকে। তেনেকে বেয়া হৈ যায় মানে ইনজেকচন মাৰি যিটো হেৰি কৰে কেমিকেল দি মানে সেইটো
হুম, হুম, হুম। সিহঁতে মানে কি হৈছে আজিকালি মানে কৃষক বোৰেও কি কৰে মানে বেছি শাক, পাচলিৰ বেছি হেৰি অ, মানে প্ৰডউচ কৰিবৰ কাৰণে মানে হেৰি কৰে বহুত থাইডো ব্যৱহাৰ কৰে ন পেষ্টিচাইড ব্যৱহাৰ কৰে কীটনাশক আৰু এ, মানে তেনেকুৱা বস্তু ব্যৱহাৰ কৰে যাৰ ফলত কি হয় শাক পাচলিবোৰ বহুত বেছি ভেজালি হৈ পৰে সেইবোৰ খাই মানে তাতে কেমিকেলছ থাকি যায় ন, পেষ্টিচাইড যোনটো থাকে আৰু সেইটো কাৰণে মানে আমি যেতিয়া শাক, পাচলি যেতিয়া খাওঁ তেতিয়া মানে আমাৰ সেইটো বস্তু কেমিকেলটো মানে আমাৰ দেহতো উ, পোৱা যায় আৰু সেই তাৰ ফলত
হয়, হয় তাৰ ফলত আমি মানে এতিয়া মানে প্ৰায় বেছিভাগ মানুহৰে কেঞ্চাৰ বেমাৰতটো থাকে। সেইটো ফলত হয়, ন, হয়।
বেছিকে আৰু নৰ্থ ইষ্টৰ অসমত বেছিকে হৈ আছে ন।
হয়, হয়, হয়।
এইবোৰ আচলতে কাৰণ আছে বহুত কিন্তু আমি মানে এ, আমি ভাবো আৰু এনেই, এনেকে কিবা হৈ গ'ল বুলি কন্তু নহয় আমাৰ মানে লাইফ ষ্টাইলৰ ফ্ৰলতো মানে আমাৰ বহুখিনি মানে ক্ষতি কৰি আছে আমাক মানে আৰু পিছত ফিউচাৰত মানে এনেকুৱা এবোৰ বেমাৰ হোৱা দেখা যায় আৰু। ত' মই ভাবোঁ বাৰু মানে আমি সৰু সৰুৰ পৰাই অলপ ভাল লাইফ ষ্টাইলটো জীয়ালেহে আমি মানে ভালকে ছেভ হৈ থাকিব পাৰিম আৰু।
হয়, হয়। আৰু এনেকেও দেখা গৈছিল যে আগৰ দিনৰ মানুহবোৰ বহু বছৰলৈকে বাচি থাকিছিলে, বাট এতিয়া এতিয়া মানে সত্তোৰ পাৰ হ'বই নাপায় মানুহজন মৃত্যু হৈ যায়, হয়।
হয়, হয়, সেইটোৱে। মানে আগতে কি হৈছিলে আগতে ইমান ভেজালি খোৱা খাদ্য নাছিলে ন' আৰু উম, হেৰিও আছিলে উম, মানে পানী-চানীখিনিও ভাল আছিলে কিন্তু এতিয়া মানে চবখিনি বস্তুয়ে মানে আমাৰ ভেজালি হৈ পৰিছে, আমি যোনটো বতাহ আমি লওঁ সেইটোও ভেজালি হৈ পৰিছে। খোৱা খাদ্য ভেজালি হৈ পৰিছে, পানীখিনিও ভেজালি হৈ পৰিছে। ত' সেইকাৰণে মানে আমাৰ এতিয়া বেমাৰ আজাৰতটো বেছি হোৱা দেখা পাই পোৱা গৈছে আৰু।
হয়, হয়।
ত' মই মানে ভাবোঁ আৰু যে আমি আমাৰ পৰিৱেশটো অলপ গুৰুত্ব দিয়া উচিত, আমি প্ৰদূষনবোৰ নোহোৱা কৰিবলে আমি কিবা জৰুৰী বহু ষ্টেপচ আছে, সেইবোৰ লোৱা উচিত। আৰু গছ-পুলি ভাল বেছিকে ৰোপন কৰি লাগে তেতিয়াহে ভাবোঁ হেৰি হ'ব আৰু।
হয়, হয়। ঠিক আছে বাৰু।
হয়, হয়।
ঠিক আছে দিয়ক আপোনাৰ লগত কথা পাতি ভাল লাগিল, হয়, হয়।
মোৰো ভাল লাগিল। আমি এনেকুৱা ভাল টপিকত কথা পাতিব লাগে বুলি ভাবোঁ মই আৰু। তেতিয়াহে আমি মানে সজাগ হ'ব পাৰিম।
হয়, হয়। হয়, হয়। দিয়ক নহ'লে অহ।
হয়, হয়, দিয়ক।
হয়।